উম, হেল্ল'।
অহ, শুনা পাইছা নাই?
শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছানে?
উম, শুনিছোঁ শুনিছোঁ। কি কৰিছা?
এইয়া তোমাৰ গছৰ তলতে বহি আছোঁ ইমান গৰম উঠিছে।
তাকে তাকে। বাকী ভাত পানী?
ভাত পানী খালো বাৰু এ অকমান আগত খায় উঠিছোঁ।
অহ', অহ', অহ'। বাকী খবৰ খাতি কেনেকুৱা? এই ভাত মই তোমাৰ খালোঁ হা ৰাতিপুৱাই খালোঁ। তাকে এতিয়া তোমাৰ খোৱা নাই আৰু খাম আৰু।
অহ', অও।
বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছোঁ আৰু ভালেই।
অহ', অহ', অহ' ঠিকে আছে তেতিয়া। তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে।
ফোন কৰিলা মানে ধৰা বহুত দিন খবৰ খাতিও লোৱা নাই তুমিও। ফোন কৰা নাই
নকবা আৰু মানে মোৰ অকণমান বহুত ব্যস্ত হৈ আছোঁ গম পাইছা নাই।
অঁ।
মানে মই এই নতুনকৈ কোম্পানী এটাও আৰম্ভ কৰিছোঁ মানে। ছ' মানে বহুত প্ৰব্লেম হৈ আছে মানে সেইকাৰণে ফোন কৰিবলৈ সময় পোৱা নাই মানে বুজি পাইছা নাই।
উম-উম! বাৰু একো নাই দিয়া।
উম! বাৰু বেয়া-চেয়া নাপাব আৰু দেই হা অঁ-অঁ! উম! বাৰু।
মোৰ মানে কথা দুট মানো পাতিবলগীয়া আছিলে সেই কাৰণে মই ফোন কৰিলো।
অঁ! কি কথা বাৰু?
এতিয়া মই তোমাৰ আজি দুদিন মান হ'ল দেই মই তোমাৰ আমাৰ এনেই চেণ্টাৰৰ ফালে মই ওলাই গৈছিলো তাৰপিছত মই এজন মানে ল'ৰা এজনক লগ পালো দেই সেই লৰাটোৱে কি হয় মানে এ আমাৰ জেঠাইহঁতৰ ভাইটিহঁতৰ ছেম বেটছৰ মানে সি লৰাটো মানে পঢ়াত ভাল আচলতে দেই সেইটো কথা ক'ব লাগিব ল'ৰাটো পঢ়াত ভাল আৰু কি হয় সি মানে হেৰি ধনী ঘৰৰ লৰা।
অ!
তাৰপিছত তাক মই দেখি পেলাই সি মোক দেখি পেলাই মানে নেদেখা নিচিনা কৰিছে।
হয়-হয়।
মানে ল'ৰাটো অকণমান অহংকাৰী নিচিনা। তাৰপিছত উম! তাৰপা মই মই বোলো হ'লেও সি নামাতিলে নাই মই মাত এটা লগাওঁ বুলি মাতটো লগালো বোলো লৰা কোনফালে যোৱা তা বা সি একদম যিটো অহংকাৰত কথা কৈছে বোলে এই এইবিলাক আজিকালি বোলে পঢ়া-শুনাবোৰ ইমান ইজি হৈ গৈছে।
উম!
সেইকাৰণে বোলে দেউতাৰ টিউচনত নাম লগাই দিছে হ'লেও মই নালাগে বুলি ক'লো বোলে তেনেকুৱা তাৰ কথাবোৰ।
অ!
মই বোলো হ'ব তুমি সেইবোৰ বাদ দিয়া তুমি কোনফালে গৈছিলা সেইটোকে কোৱা? তাৰপৰা কৈ ছে বোলে এইবিলাক স্কুলৰ পৰা এইবিলাক প্ৰজেক্ট-চজেক্ট কৰিবলৈ দিছে যে আমাৰ লগৰ বোলে কোনোৱেও নোৱাৰে। সি মানে সেই মোক ইনচাল দিয়া নিচিনাকে কৈছে আমাৰ জেঠাইহঁতৰ লৰাটো।
উম-উম।
আমাৰ লগত কোনোৱে নোৱাৰে চব গেধা যে মই চোকা যে ক্লাছৰ ভিতৰত। তাৰ পৰা মোকে প্ৰজেক্টৰ দায়িত্বটো দিছে বোলে।
অ! এ সেইটোতো অহংকাৰটোতো সেইটো বেয়া বস্তু গম পাইছা নে নাই?
বেয়া বস্তু। মই তাক ক'লো বোলো হ'ব একো নহয় ভালকে পঢ়া-শুনা কৰিবা। তাৰপা সি কৈ বোলে হ'ব সেইবোৰ আপুনি টেনশ্যন ল'ব নালাগে। মোৰ বোলে পঢ়া-শুনা মই একদম মজাকে কৰি আছো। আচলতে সি যিটো অহংকাৰলৈ জীয়াই আছে সেই অহংকাৰ কাৰটো কিন্তু পতন হওঁতে বেছি দিন নালাগে।
নালাগে নালাগে কথাষাৰ আছে নহয় অসমীয়াত অহংকাৰেই হৈছে পতনৰ মূল।
অ' হয় সেইটোৱে আৰু কি হয় অহংকাৰে মানে কি হয় অহংকাৰ বস্তুটো কি আচলতে নিজকে মানুহে বহুত উচ্চ স্থানৰ বুলি ভাবে নিজকে বহুত ওপৰত ৰাখে এতিয়া তাৰে উদাহৰণ টো চোৱা সি নিজকে সদায় ওপৰতে ৰাখে মানে আ চলতে এনেকুৱা এই অহংকাৰটো এটা এনেকুৱা গুণ মানে কি হয় মানুহক কি কৰে লাহে লাহে মানে অকলশৰীয়া কৰি পেলাই সি যিমানে অহং কাৰ কৰে আৰু এটা কথা লক্ষ্য কৰিবাচোন অহংকাৰী মানুহ বিলাকৰ বন্ধু নাথাকে। উম বেয়া পায় তেওঁলোক অকলশৰীয়া আচলতে অ সংকৰী সকল অ' অকলশৰীয়া হৈ পৰে আৰু কি হয় মানুহে যিমানে অহংকাৰ কৰি গৈ থাকিব সেই অহংকাৰটো আচলতে পতন হওঁতে বেছি দিন নালাগে তাৰ মানে এটা উদাহৰণ তুমি চাবা দেই সেই ল'ৰাটোৱে যে এতিয়া ভাবি আছ সি চবতকে চোকা সি যেতিয়া এই নিজকে চোকা চোকা বুলি ভাবি মানে কি হ'ব যেতিয়া মনত অহংকাৰটো সোমাই যাব। সি কি কৰিব তাৰ পঢ়া শুনাবোৰ দিনক দিনে কমাই আনি গৈ থাকিব কি ভাবিব এই এইটো নপঢ়িলেও হ'ব এইটো মই পাৰিমেই এবাৰ চাই দিম হৈ যাব। সেই তেনেকুৱা ধৰণৰ সি যেতিয়া মনোভাৱটো লব সি কি হ'ব সেই পঢ়াত যিমান চোকা আছিলে আগতে তাৰ পিছত তাৰ যেতিয়া মনত অহংকাৰ ভাৱটো সোমাব কি কি হব লাহে লাহে তাৰমানে সেই পঢ়াৰ গুণ খিনি নাইকিয়া হৈ হৈ গৈ থাকিব যাৰ ফলত কি হব সি হয়তো পৰীক্ষাৰ পিছত উত্তীৰ্ণ নহবগেও পাৰে তেনেকুৱা উদাহৰণ আছে বহুত আছে সেইবোৰ মই এতিয়া নকওঁগে বাৰু উদাহৰণ বোৰ মানে কি হয় আচলতে অহংকাৰ যিমানে কৰি কৰি গৈ থাকিবা তুমি বেলেগক তুমি নি জক বহুত উচ্চ বুলি দেখুৱাবলৈ বিচাৰিবা কিন্তু কি হয় তুমি যিমানে অহংকাৰ কৰি গৈ থাকিবা সিমানে তুমি তললৈহে নামি গৈ থাকিবা
অঁ সেইটো একদম শুদ্ধ কথা কৈছা তুমি।
উম কাৰণ অহংকাৰে মানুহক কি কৰে ওপৰলৈ নিনিয়ে। অহংকাৰে সদায় তললৈহে নিয়ে আৰু কি হয় অহংকাৰী মানুহ বিলাকে কি কৰে নিজৰ ধৰা বন্ধু বা তোমাৰ লগৰীয়া সিহঁতক সদায় মানে বেলেগৰ আ নিজ দেখাবলৈ বিচাৰে তাৰ যদি অহং কাৰটোৱে যে মানে অহংকাৰীজনে যদি কেতিয়াবা বন্ধু বনাই তেওঁলোকৰ লক্ষ্য শণ বোৰ চাবা হোন যেতিয়া বেলেগ মানুহৰ ওচৰত সেই লগৰীয়া সকলৰ লগত যাব তেতিয়া তেওঁ কি কৰে নিজৰ লগৰীয়াকে মানে নিজ দেখুৱাই নিজকে উচ্চ স্থানৰ ৰাখি ব দেখিবলৈ বিচাৰে মানে মানুহক ভাল দেখুৱাবলৈ এওঁলোকে কেনেকুৱা ধৰণৰ মনোভাৱ লৈ ঘূৰি ফুৰে ল এতিযা লগতো লগত ফুৰিবলে গ'ল নহয় কেনিবা ধৰা কোনোবাৰ আৰু দুটামান লগৰ লগ খালে দেই দুইটাই কথা বথা পাতি আছে আৰু তেনেকুৱা দেখি কেনেকুৱা ধৰণৰ কথা কব পাৰে ধৰা এই ই আগতে এনেকুৱা পঢ়াত ইমান গেধা আছিলে, ই মোৰ কাৰণেহে পৰীক্ষাত পাছ কৰিলে বা ই তেনেকুৱাহে আছিলে ইয়াৰ মোৰ কাৰণে সে ই এনেকে আগবাঢ়ি গ'ল সেই তেনেকুৱা ধৰণৰ কথা আচলতে সেইবোৰ বেয়া কথা এইবোৰ আচলতে কেতিয়াও ক'ব নালাগে এনেকুৱা কথাবোৰ এনেকুৱা কৰিলে কি হব জানানে তোমাৰ বন্ধু যিসকলে এতিয়া আহ কাৰীজনেহে ভাবি আছে এই মোৰ বন্ধু এনেকুৱা তেনেকুৱা। ভাল বন্ধু নহয় বুলি, হয়তো তেওঁৰ যিজন বন্ধু আ- ছে তেওঁতো ভাবিব পাৰে ন ই মোৰ বহুত ভাল বন্ধু আছিলে বুলি। এতিয়া ব এনেকুৱা ধৰণৰ যেতিয়া কথোপকথন হব তেওঁলোকৰ মাজত সেই যিজন ব্য- ক্তি বন্ধু সেই বন্ধুজনৰ কি হ'ব এই অহংকাৰী বন্ধুজনৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈ গৈ থাকিব। আৰু কি হব এই অহংকাৰীজনৰ প্ৰতি তেওঁৰ মনোভাৱটো দিনক দিনে বেয়া হৈ হৈ আহি থাকিব। আৰু আচলতে কি হয় অহংকাৰী মানুহো কেতিয়াও শান্তিত থাকিব নোৱাৰে। অহং- কাৰী মানুহসকলৰ মানে অশান্তিৰ ওপৰত অশান্তি হয়। আচলতে তুমি তুমি কি বুলি ভাবা যে এই অহংকাৰী মানুহে আচলতে অহংকাৰী হোৱাটো উচিত নে অনুচিত?
আচলতে তুমি এতিয়া কৈছা, অ- হংকাৰী হোৱাটো উচিত নে অনুচিত আচলতে তুমি কলা কৈয়ে দিলা এতিয়া গম পাইছা।
উম উম।
আচলতে আমি মানুহবিলাক অহংকাৰী কেতিয়াও হ'ব নালাগে গম পাইছানে। আমি জীৱনত আগবাঢ়ি গৈছো হয় নহয়, আগবাঢ়ি গৈছো টো গৈ- ছো আৰু আমি সেইটোক লৈ মেলি প্ৰাউড ফিল কৰিব লাগে কিন্তু অহংকাৰ কৰিব নালাগে গম পাইছা নে।
হয় হয়।
কাৰণ হৈছে অহংকাৰে পতনৰ মূল ন। সেইটো তুমিও জানা মইয়ো জানো সকলোৱে জানে। কিন্তু মানুহে কি কৰে এতিয়া তোমাৰ অংকাৰটো মানে একেবাৰে মূৰ ওপৰত উঠাই থয় গম পাইছানে।
হয় হয়।
এতিয়া বহুত মানুহ মই দেখিছো মানে গম পাইছা নাই। এতিয়া মোৰ মই তুমি তোমাক মই কৈছোৱে মই এতিয়া কোম্পানী এটা খুলিছো বুলি
উম।
এতিয়া মোৰ কি হৈছ কি হৈছে মই তোমাৰ সেই কোম্পানীটো খোলাৰ আগত মোৰ লগৰ আৰু এটা আছিলে গম পাইছা নাই।
অঁ।
সি সি মানে তোমাৰ মোৰ আগৰ পৰাই সি কোম্পানী চলাই আছিলে গম পাইছ নাই। তাৰপিছত মই যেনিবা তাক কলো, বোলো মই তাক ভাই বুলি মাতোঁ হাঁ, ক'লো ভাই মই মইয়ো কোম্পানী এটা খুলি আৰম্ভ কৰিম বুলি ভাবিছোঁ, মোক অকণমান হেল্প কৰি দে তেনেকে বুলি কৈছোঁ, ধৰি লোৱা মোৰ ইমান আইডিয়াও নাই ন বস্তুখিনি নতুনকে খুলিম যিহেতু। কোনটো কৰিলে কি হব, আহ প্ৰথম আৰম্ভণি। তাৰ পিছত মই তাক কৈছোঁ ভাই অলপ মোক অলপ হেল্প কৰি দে মইতো বস্তুটো কি কৰিম মই কৰ পৰা আৰম্ভ কৰিম মই বুজি পোৱা নাই।
উম।
তাৰ পা সি মোক কি কৈছে গম পাইছা নাই
অঁ।
ভাই সিও মোক ভাই বুলি কয় হা, চা ভাই তইতো নোৱাৰিবি কৰিব। এতিয়া মইতো বহুতো ব বহুত বছৰৰ পৰা চলাই আছো। যে এইটো বহুত বহুত কষ্ট হয় কৰোতে আৰু মানে সি মানে অহংকাৰ কৰিছে নিজক লৈ গম পাইছা নাই। সি কৈছে তইতো নোৱাৰিবি, মানে মোক নিছ দেখাইছে বুজি পাইছা নহয়।
উম উম।
মানে তই নোৱাৰিবি ভাই এইটো কৰিব তো নোৱাৰিবি এইটো মানে চবে চবে কৰিব নোৱাৰে। এইটো মানে এইটো মানে তোৰ দমেই নাই তই এইটো কৰিব পৰা এইটো তই কণ্ট্ৰল কৰিব নোৱাৰ, মানে সি মোক তেনেকে কৈছে, চ্ সেইটো মোৰ ইগ' হাৰ্ট কৰি গৈছে ন। সি যিটো কথা কৈছে, তাৰপিছত মই বোলো মই মই তাক হ'লেওঁ এবাৰ কৈছোঁ, মই পাৰিম কৰিব। তই মোক আইডিয়া খিনি দেচোন মই কেনেকে আৰম্ভ কৰোঁ, গ'ম পাইছানে নাই? এ সি মোক কৈছে বোলে নাই স তই নোৱাৰিবি সি মানে মোক সেই তেনেকে কৈছে। মই নোৱাৰিম বুলি কৈছে, সি মোক আইডিয়াও দিব বিচৰা নাই মানে আৰু সি কৈছে বোলে এইবিলাক চ'বে যোনে তোনে মানে এইবোৰ চলাব নোৱাৰে। মানে সেই মানে তাৰ নিজৰ ওপৰত অহংকাৰ গ'ম পাইছানে?
অহংকাৰ অহংকাৰ।
তাৰপিছত এতিয়া মোৰতো তোমাৰ ইগত লাগি গৈছে কথাটো, গ'ম পাইছা নে নাই? ছ' সেইকাৰণে মই কি কৰিছোঁ। তোমাৰ মই ধুনীয়াকে তোমাৰ তাতকে ডাঙৰ কোম্পানী এটা আৰম্ভ কৰি দিছো, গ'ম পাইছা! এতিয়া মোৰ তোমাৰ সেইটো তোমাৰ এমাহ মান হৈছে বাৰু দেই, বেছি দিন হোৱা নাই। কিন্তু এতিয়া মোৰ সেই কোম্পানীটোৰ পৰা লাভ তাতকৈ মোৰ দুগুণ বেছি হৈ আছে, গ'ম পাইছা নে নাই!
হয়, হয়।
মই মই এমাহতে ৰিজ-ৰিজাল্ট পাইছোঁ, মানে ধৰি লোৱা মোৰ মানে তোমাৰ এনেকুৱা আৰু বন্ধু আছিলে মানে, সিহঁতে এনে মোক সহায়ো কৰিছে বাৰু দেই, মই অকলে কৰিছোঁ বুলি নাই কোৱা।
হয়।
মোক সহায়ো কৰিছে কিন্তু, মই এতিয়া তাতকে এক খাপ আগত আছো গ'ম পাইছানে! তোমাৰ মই এতিয়া যদি মন্থলি ইনকামত চাওঁ, সি যদি এক লাখ টকা ইনকাম কৰিছে, ত' মই দুই লাখ টকা ইনকাম কৰিছোঁ, বুজি পাইছা?
উম, উম। ঠিকে আছে সেইটো এটাই মানে ভাল উদাহৰণ যে, মানুহে অহংকাৰ কেলে কৰিব নালাগে।
কেলে কৰিব নালাগে, আৰু শুনা মানে কোম্পানীওটো মই সেই তাৰ নিচিনা একেটা কোম্পানীয়ে আৰম্ভ কৰিছোঁ।
অ'।
আৰু মই কি কৰিছোঁ, তাতকৈ বস্তুটো তোমাৰ এটকা দুটকা কমত দিছোঁ। কিন্তু মই তাতকে বস্তুটো বহুত উন্নত উন্নত মানত দিছোঁ, মানে বুজি পাইছা নাই? কোৱালিটি ভাল দিছোঁ মই, কোৱালিটি ভাল দিছোঁ, তেতিয়া তাৰ কি হৈছে যিহেতু, মোৰ সি মোৰ ইগ' হাৰ্ট কৰিছিলে ন'? বুজি পাইছা, সি অহংকাৰ কৰিছিলে নিজৰ নিজক লৈ আনক নীচ দেখাইছিল মোক নীচ দেখাইছিলে গ'ম পাইছ নাই, এতিয়া সেই টো মই তোমাৰ অংকাৰ কৰা নাই দেই, মই জাষ্ট তোমাক কথাটো কৈছোঁ।
উম, বুজি পাইছ বুজি পাইছ।
তাৰপিছত কি হ'ল মানে মই যেতিয়া তাৰ নিচিনা ছেম কোম্পানী খুলি দিলোঁ, তাতকে মই তোমাৰ কমত বস্তু দিছোঁ, আৰু ভাল বস্তু দিছোঁ, তেতিয়া কি হৈছে তাৰ মানে কোম্পানীটো অট'মেটিক ডাউন হৈ গ'ল গম পাইছা নাই, তাৰ কোম্পানীটো ডাউন হ'ল মানে তাৰ যিখিনি কাষ্টমাৰ আহিছিলে, সেই কাষ্টমাৰ খিনি মোৰ ফালে গুচি আহিলে।
হয়।
তাৰ পিছত সি তোমাৰ কেইদিনমানৰ আগত মোক নিজে আহিম বুলি কৈছে। ভাই তই এইটো কোম্পানীটো বন্ধ কৰি দে, মই এইটো বহুত ভুল কাম কৰিছিলোঁ, তোক তোক মই এনেকে কৈ মেলি বহুত ভুল কাম কৰিছিলোঁ, পিছত সি অনুভৱ কৰিছে গ'ম পাইছা কথাটো! সি যে সে তেতিয়া যে ইমান অহংকাৰ কৰিছিলে। সি, কিন্তু কথাটো সেই, পিছতহে অনুভৱ কৰিছে, যে মই এইটো বহুত বেয়া কাম কৰিছোঁ।
হয়, হয়।
ভাল নহয়, তেতিয়া মই তাক কৈছোঁ ভাই তই চা, মই, মই কোম্পানীয়ে আকৌ বেলেগ এটা আৰম্ভ কৰি ল'ম, সেইটো কথা নহয়, কিন্তু চা, এজন মানুহক অহংকাৰে কেনেকৈ তললৈ ইমান নমাই আনিব পাৰে, মই তাক কথাটো বুজাই দিছোঁ। যিহেতু সি মোৰ বন্ধু ন, বুজি পাইছা নাই যিমানে যি নহওঁক। সেইটো মোৰ বন্ধু, সেইটো কাৰণে মই তাক কৈছোঁ ভালকে বুজাই দিছোঁ। চা, মই একো কথা নাই মই নতুন বিজনেচ একো আৰম্ভ কৰি লম, কিন্তু অহংকাৰটো নকৰিবি ইমান, তই কোনোবা এটা কামত ইমানখিনি কাম কৰিছ, কৰিব পাৰিছ, সেইটোত তোৰ, তই প্ৰাউড ফিল কৰ এ একো কথা নাই, কিন্তু লোকক নীচ নেদেখাবি মানে ইমান গম পাইছ নাই, সেইখিনিয়ে মই তাক কথা বুজাইছো মানে তেনেকে, বা সি বুজি পাইছে বাৰু তেতিয়া মোৰ ভালো লাগিছে, সি বুজি পাইছে। গতিকে সেইটো মানে কথাটো, মানে তোমাৰ সেই মানুহক তোমাৰ এনেকৈ বহুত তললৈ ল'ম নমাই লৈ আহিব পাৰে অহংকাৰ, চ, অহংকাৰটো মানুহে কৰিব নালাগে ইমান, গম পাইছা নে নাই? সেইখিনি আৰু তোমাৰ সেই তুমি কৈছা, ইমান খিনি কথা। মই জাষ্ট তোমাক এটা উদাহৰণ দিলো, গম পাইছানে। আৰু তুমিও কৈছা এতিয়া বহুত বন্ধু বেয়া হৈ যায়, সেই অহংকাৰৰ ফলত। যিহেতু তোমাৰ লোকক নীচ দেখাই ন।